হেল্লৌ' শুনিছ উম উম শুনিছো
কি কৰিছা মই ইয়া বিচনাখনতে পৰিছো।
মই এই জাষ্ট গাটো ধুই আহি কৰিছো ময়ো মানে তোৰ কি হ'ল আজি। গা ধোৱা অকমান দেৰি হৈছে কি বনাই মেলি খাই বৈ গা ধুবলৈ গৈছো মানুহ নাই ঘৰত। মানে কি অ দেউতা আৰু মাক গ'ল তোৰ টাউনলৈ। এই আমাৰ জেঠাইৰ মানে লৰাটোৰ। বিয়া হ'ব তোৰ আগষ্টত তাৰে আজি এই ধৰম কি মানুহ গোটাইছে নে কি নাজানো।
টোপোলা পেলাইছে
কোৱা নাম গোৱা পাতিছে নহয় ন নাম গোৱা নাম গোৱা সিহঁত ঘৰত মানে
থৈ দিয়া।
তাৰপিছত তালৈ গ'ল, এতিয়া মাইনা আৰু মই আছোঁ ঘৰত।
অহ অহ।
নিজে ধৰ বনাই খাবলগীয়া হৈছে মেগী অলপ বনালো,
অ।
আৰু কৰিলোঁ।
এ তোক হেৰিয়ে বুলিয়ে কি বনাব নাজানে নাহে নাজানে নেকি?
নহয় নহয় তাই মানে বন দাদাই নি যে মেগী বনাই খালে, তাৰপিছত মই আকৌ মানে কি নৰ্মেলটো খাই ইমান ভাল নাপাওঁ, সেই তেল চেল মাৰি ধৰ পিয়াজ চিয়াজ দি যে, হেৰিটো মানে একে ধুনীয়াকে ধৰ কাটি কৰি নিজে একদম, অলপ টাইম লাগি বনাই কৰি, খাই বৈ, গা-পা ধুই এতিয়া বহি আছো আৰু।
ঠিকে আছে।
এ কিবা সেই নৰ্মেল পানীত দিয়াডাল মই কিবা খাবলৈ বেয়া পোৱা হ'লো ঐ,
কিয়?
নেজানো এই তেলত দিয়াটো খাই খাই যে, তোৰ ধৰ পিয়াজ, জলকীয়া দি, তাত অকমান জিৰা চিৰা দিম তেওঁ কি চালিয়া লাগে এওক সোধোঁ আৰু, খাবি তই।
খাই ভাল লাগে বাৰু দেই তোমাৰ?
উম বিৰাত ধুনীয়া লাগে মই কৈছোঁ নহয়,
এই গৰমটো বা বেয়া গৰম দিছে, একদম থাকিব পাৰা নাই বুইছা।
উম এটাক মই ফোন কৰিম বুলি ক'লো, মই বোলোঁ তাক ফোন মাৰিছোঁ ৰখা, কৈছে অ মই ডিউটি যাওঁ। তোমাক আবেলি আহি পেলাই কল কৰিম মই বোলোঁ হ'ব দিয়া। সি মোক মানে ৰাতিপুৱা মেছেজ দিলে,
অ।
দে কথা অলপ আছিলে, কল কৰিম মই বোলোঁ হ'ব। তাৰপাছত আৰু মই ক'লোঁ মই বোলোঁ ৰখা মই আজি ৰান্ধনী কামত লাগি আছোঁ, এই টাইমে পোৱা নাই মই গা পা ধুই আহি তোমাক কি ক'লে হ'ব গা পা ধুই আহি মোক ফন এটা মাৰিবা যদি মই ডিও নেযাওঁ, কথা অলপ আছে কম, তাৰপাছতে ডিউটি গ'ল আৰু এতিয়া আবেলি ক'ব বোলে,
হেয়া এইডাল কি বুলি মোক তাৰপিছত তোক তোমাক কোৱা পাছত আকৌ মোক ফোন কৰিলে, মোৰ লগত পাতিলে তোমাৰ বাৰ মিনিট কথা দেই, কথা পাতি আৰু তা তাৰপিছত মই আকৌ সি মোক সুধিছে, কি তই কল কৰ নে নকৰ, মই চোন মই নকৰোঁ দিয়া, অকন দেৰিকে কৰিম। এই কথা পাতি পাতি যে মোক গাল বিষ বিষাই গৈছে গ, কালি পা বুইছানে, ই মানে কথা পাতি আছোঁ।
কালি ৰাতি কেইটালেইকে থাকি
কালি দেৰটা দেৰটামানলৈকে আছোঁ।
ইয়াক পাইছ নাই ই ই উঠিল নে নাই মানুহটো।
ই জানো আজি অফলাইন হৈ আছে। মই তোক কলে গ'ল জানো কি কথা। ধৰিবই পৰা নাই নহয়, অ তাৰে সিমানটো আজি-
আকৌ মানে কি তাক ফোনটো অ ফোনটো মানে ডাইৰেক্ট মাৰি বোলোঁ বেয়া কি মই মানে মেছেজ এটা দি লওঁ সি মেছেজটো ৰিপলাই দিলে গম পাওঁ আৰু মোবাইল ত
অ, এ নাই নাই মোবাইলটো বাৰু অ এই - মোবাইলটো তাই সেইটো সেইটো নাম্বাৰতে ফোন মাৰিবা তালগতে থাকে ‌।
সেই মই মাৰিছিলো দুদিনমান মাকে ধৰিছিলে নে কি
কেতিয়াবা ধৰি দিয়ে এ সি এতিয়া জানো কলে গল মানুহটো নাইয়ে ভাই আহিলে হৈ চাগে ফোন ফোনৰ ওপৰি ফোন কৰিছে আকৌ সেই হোৱাটছআপত দেখোন অফলাইন দেখাই আছে
নাই নাই ব অনলাইন আহিবই লাগিব সি ফনত কথা পাতিবলৈ
সি চাগে কবালে-কবালে যাবও পাৰে। অ চুলি কাতিব যাম বুলি কৈছিলে কালি মোক। উম কাইলৈ তাৰ এন চি চি-এন চি চি আছে হেনো।
অ অ অ।
গৈছে চাগে ৰণৰ
তাকে, কালিতো মইতো সে যে গ্ৰুপ ত যে দিলোঁ তাৰপিছৰ পৰা আৰু তহঁতেটো ৰিপ্লাইটো দিলি। তাৰপিছত যে মাইনাই দিছে ৰিপ্লাই সি সি
মাইনা কালি মোৰ ওপৰত বেয়া খং।
অ বে বেয়া খং তাৰ। তেখেতক মানে মাৰি বলেহে বাকী আৰু কালি গম পাইছনে?
এই এই চৰ্ডাল ভালকে পৰিছে।
ন মানে তাৰ কথাটো কি গম পাইছ নে নাই খোৱাব তোক সিয়েই
অহ।
কালি যাব লাগিব তাৰ লগত তই কিয় কবি নাযাও বুলি তাৰ খংটো তাত গম পাইছ নে? অ তোক যে আহি পেলাই কলে যে তোক মানে কলে যে আহি পেলাই যাওঁ বলা তাৰ মানে প্ৰথম বৰ ধুনীয়াটো কথাবিলাক
অ প্ৰথমতে- প্ৰথম
ত- যে-যে- যেতি-যেতিয়া যেতিয়া ধৰ ত নহয় আহি পেলাই ধৰ বোলে যাওঁ বল, নাই নাযাওঁ, যা ইনে আহি গ'ল আৰু তাৰ ধৰ হি- অ। কালি মানে তোৰ ওপৰত বেয়া খং ধৰ
অ
মানে কি হ'ল পৰহি দুইটাই একেলগে প্ৰগ্ৰেম কৰিলি
অ প্ৰগ্ৰেমটো কৰি মানে তাক মানে মই, এই নহয় পৰহি-পৰহি মানে একেলগে প্ৰগ্ৰেম কৰিলো হা পৰহি চব পইচা সিয়ে দিলে। তাৰপ তাৰ পাছত মই মানে কালি মই তাক সেইদিনাখনেই ক'লো বোলো, কাইলৈ যি খাম মই দিম। সি ভাবিছে কি অ ই খোৱাব আজি।
অহ সেইকাৰণে আৰু বেছি খং উঠিছে। অ।
সেইটো নিদো তাৰ খং তই কিয় দি দিবি পইচা যে পইচা তাই দিয়া পইছা দিয়া যে খুজি আছে।
গ গম পাইছো গ ন কৈছে কৈছে কালি তাক মই কৈ আছো এতিয়া হেৰি সি কৈছে মই কাইলৈ মোৰ পইছা
অহ অ।
কৈছে এতিয়া সি নিদিয়ে মোক পইচাটো।
হি হি হি ই যেনেকা কৰে।
সি হেনো তোক গেমৰ পইচা দি খুৱাইছে।
উম গেমৰ পইচা দি, তাই কিয় সি নিজে মাতি লৈ গৈছে মোক মই কপিলাহন্তৰ ঘৰলৈ গৈছিলো, সি নিজে মাতিছে। কৈছে আহা যাও বুলি কৈছে সেইকাণে মই গুচি গৈছো।
অ তইহে মাতিছ।
অ আ-আ সেইদিনাখনো সি মাতিছে, কালিও সি মাতিছে, মই নাই যোৱা দেখিহে।
অ কালি যে এসোপা যে পাত চাত যে ভৰাই আছিলি পৰহি। সেই তা লগত গৈছিলি। অ গম পাইছো দে। আমি চব আছিলো যে অবিনাশ, মই, ব্ৰিন্দ।
অ অহ এই তোমাৰ
ত তে তাৰ মানে কালি খং উঠা মেইন কাৰণটো সেইটো তই খুৱাম বুলি কলি যে। পাৰ্টিটো আশাত আছে ঘৰত বহি।
অ, অ, অ, সেই তাৰ মানে মূৰটো বেয়া হৈ গ'ল এ সি আশাতো নাথাকে বাৰু মানে কি ধৰি ল, এ কমি যাব তাৰ ধৰি লও তাৰ ফালৰ পৰা ধৰি ল সেইটো কাৰণে অ
আৰু নহয় যিমান যি হলো তই যিমান যি হলো তই, খোৱা কথা আছে তো
অহ, সেইটোৱে
চ গম পালি নে? তাৰপিছত ধৰ আকৌ সেই ইয়াক পাই গ'ল কাৰণে বেদক পাই গ'ল কাৰণে আৰু পাহৰি গ'ল চব কথা তাৰপিছত কেনে ফূৰ্তি ধৰ তাৰ
অ আকৌ কালি যে সেইদিনাখন এ সেইদিনাখন যে তাক যে, এই যে দম যে দিছিল ল'ৰাকেইটাই সিটো সিটো মই এ কালিতো কওঁতে মই কৈছো যে মাইকটো যে তুমি উলিয়াই দিছা সি, অ বে সি নাই দিয়া বুলি কৈছে সি মাইকটো উলিয়াই দিছে হা উলিয়াই দি কৈছে হেৰি, মই -মই ৰিপৰ্টাৰ মই ৰিপৰ্টাৰ হয় বোলে
আহ অ তেওঁ যে, তই যে একে মুখৰ আগতে কৈ দিছ, সি যে কেনেকোৱা লাজ পাইছে তাকে, তোক যে উধাই মুধাই গালি পাৰিছে ফাল্টু কথা কব আহিছ তই মিছা মিছা কথা ক মোৰতো হাঁহি উঠিছে নহয়, মইতো গম পাইছো তই কথাটো সঁচাকে কৈছ
অ, সি লাজ পাইছে আৰু সি কৈছে কেতিয়া আনিছো বেগ বোলে, কেতিয়া সি ধুনীয়াকে একদম
তাতে মানে কি হ'ল বেদান্তই ধৰা আৰু গাত লগাকে কৈছে, তোমালোকে আমাৰ গাঁৱৰ ল'ৰা হৈ পেলাই আমাৰ মাটিৰ ওচৰত তোমালোকে ভয় খাই আহিছা সি মনে মনে আছে
তাক খং উঠি গৈছে
ধেইত তেৰিকা। কালি একে যায় একেবাৰে মাৰে গৈ বোলে বলচোন বল কোনে দম দিয়ে।
বেদান্ত দাই এদিন আহিব গাঁৱলৈ পিছত জেংটো লগাই লৈ যাব পালিচটো পাম আমিয়ে
জান দা নিচিনা নে? হয় দে, নাই বাৰু ফতককে একো কৰিব নোৱাৰে সেইটো বাৰু মিছা কথা মানে কি গাত, আহ গাত হাত উঠাও বুলি উঠাব নোৱাৰে কিন্তু এইটো নহয় এই ইয়াক কবাই দিয়াটো একো ডাঙৰ কথা নহয় মাইনাক
অ।
নাই, ন মানে কি হয়তোৰ সি আগত তলত নাথাকে নহয়
নাথাকে নাথাকে
ত' সেইকাৰণে তাৰ লগত কেতিয়াবা গলে তই নিজে পলাই দিবি আন্ধাৰে মুন্ধাৰে সুযোগ লৈ
উম, হয়তো সেইটোয়ে পলাই, মই পলাই দিও কেতিয়াবা
কি হব কালি কিন্তু মোৰ বেয়া জমনি লাগিছে কপিলহতৰ ঘৰত
তাকে, সি যেতিয়াৰ পৰা আহিছে
সি যাওঁ
অ' সঁচা কথা কে কিনি বা হুলস্থূল ন অ, আৰু ইমান চিঞৰি-চিঞৰি কথা গাল কৈ থাকে ন।
বেয়া মাত সোপা ইমান মাতে বা।
অ' অঁকৰা অঁকৰা কথাবিলাকো কৈ থাকে দেখোন। তাক জানে আৰু ঘৰৰ মানুহও জানে, সেইকাৰণে একো নকৈ ছাগে বুজিছ
উম, উম'।
কপিলেও মানে এনেকুৱা হৈছে, কিনো ক'ব আৰু। সেইটো য়ে, মনে বাদ বাদ দিয়ে, আৰু তাক কাৰণটো কৈ লাভ নাই তাক। তাক নকবি বুলি ক'লে বেছি সি।
অ' তাক এই গুৰুত্ব নিদিবা চোন। ত নিদিলে সি বৰ ভাল পায় একদম। গুছি যায়, আৰু তোমাৰ হেৰি কি সি তোমাৰ মানে একে গুৰুত্ব সি উপায় নাপায় সি দিব। সেইকাৰণে মানে গুৰুত্ব নাই দিয়া।
অ', অ' অ' তাৰ আকৌ সেইটো এটা আছে।
সি মানে সৰু পোৱালি ন সঁচা কথা কিছুমান ক্ষেত্ৰত যে, আকৌ ধৰা এনেই ওফোন লাগি গুচি যাব তাৰ গম পাইছা নাই।
অ' এইডাল সৰু পোৱালিৰ নিচিনা।
অ' তই যদি তই ভাবচোন, তোৰ লগত কেনেকুৱা ধৰ। তহত কেইটা লগত, ত ধৰ কিবা এটা কৈ দিলি অ' হ'ব হ'ব বাঘ আৰু তাৰ মানে গম পাইছা নে, যেন নেমাতিবয়ে কালিৰ পা। আকৌ দেখিবি ধৰ, আবেলি হ'ব আৰু যাব লাগিছিল নেকি ব'লা।
অ' সি মেছেজ দিব, ঐ যাবা নেকি ওলাই যাও বোলা ম'ম' খাবলে।
কি যে থেইট।
আমি
অ সঁচা কথা দেই, কিছুমান সময়ত কিন্তু খং উঠে ন।
এ মোৰ খং উঠি যায় অ কিছুমান মানে কি ডাঙৰ বুলি সহ্য কৰি থাকো আও। অ এ মানে অসহ্য লাগি যায়, কোনোবা সময়ত।
সেইটোয়ে সেইটোয়ে তই এতিয়া এদিন গলি বা দুদিন গলি বুলি, তই
সদায় গৈ থাকিব নোৱাৰিব ন। তাতে সি টো বা সদায় সি মানে কি, খাবলৈও অকলে হ'লেও খাব পাৰি। খাওঁ বুলি ক'লে। অ' তাৰ মানে গাড়ী নাই ন মেইন কথা, গাড়ী নাই বোলো, দুখন কে গাড়ী আছে, স্কুতি আছে ঘৰত, আছে। হেয়া, গাড়ী নচলায় সি আজিলৈকে তেনেকে লৈ গৈ লৈ গৈ পোৱা নাই, সি বহুত কেতিয়াবা লৈ যায়। পালে।
উম, সেইটো হয় কিন্তু। সি ই মানে কি হয়, লাগা হ'লে তোক তেলো ভৰাই দিব। কিন্তু তচ চলাই আনি যাবলয় গয় সি উঠি যাব।
উম, উম।
কিয় জানো সি চলাবলৈ ভয়ে কৰে নে কি নাজানো আৰু।
জানো কি হয়।
তাৰ কিন্তু তাৰ সেই য'তে ততে মায়ে দিয়া স্বভাৱটো আছে ন।
হা অ', অ' আছে-আছে বা।
ঠেত কালি সচাকেদে মোৰ মানে আহিও এনে হাঁহি উঠি আছে।
মই-মই গম পাইছো ই আহিব ই, ই আজি আহিব ই আজি ইয়ালৈ মই জানো মই খালি ফাকি দিওঁ তেই মই গম পাইছো।
তাকে যে যাকে তাকে যে মেছেজ দি আছে।
অহ অহ পাগল অল সৌ ববুডালো দি দিছে পাগলৰ নিচিনাক নাম্বাৰডাল।
চালা
আত্চ্ছা।
তাক কবি নাম্বাৰ চাম্বাৰ এই ফোন মাৰে ব্লক কৰি থ'ব লাগে আৰু এটা কৈ দিবি যে এক-